কি কৰিছে
পঢ়ি আছো এনেই বাহিৰতে
অ ভাত খালে
অ ভালেই আপোনাৰ
উম ভালেই দিওক
হয় আপোনাৰ গাৰটো বেয়া নিচিনা লাগি আছে অ হয় এনেই ঠিকেই চলি আছে হয় হয় কিয় শৰীৰটো কিবা দুৰ্বল নেকি
নাই নহয় আপোনাৰ মানে এতিয়া বতৰটো চেঞ্জ হৈছে যে ঘপককে বৰষুণ ঘপককে ঠাণ্ডা সেইটো কাৰণে মানে আপোনাৰ কি হৈছে আ চৰ্দি তৰ্দি হৈ আছে যে মানুহৰ ঠিক তেনেকুৱাই চৰ্দি আৰু ভ অকমান জ্বৰ তেনেকুৱা হৈ আছে অলপ
হয় হয় গৰমত তেনেকে বেছি ওলাই ঘূৰি
হয় হয় হয় দিয়ক গৰমৰ কাৰণে কাৰণেও হৈছে মানে কি হৈছে এতিয়া মানুহৰ গৰমতে ঠাণ্ডা বেছিকে খাইছে সেইটো কাৰণেও জ্বৰটো হৈছে বা বিভিন্ন ধৰণৰ আপোনাৰ বেমাৰ হৈছে যে এতিয়া চৰ্দি হৈছে মানুহ মানে বেমাৰ সততে পৰিছে
হয় অ গতিকে মানে আপুনি ধৰক গৰমত ইমান ফ্ৰিজৰ পানী তেনেকে নাখাব আৰু ধৰক গাটো ধোৱাটো ধুব তেনেকে গৰমত ধৰক গৰমৰ পৰা আহি পেলাই আপুনি গা গাটো বেছিকে নুধব হয় যিমান পাৰে আপুনি ধৰক ৰাতিপুৱা সোনকালে এবাৰ উঠিব উঠি পেলাই মানে সোনকালে উঠিলে গৰমত গৰম দিনত মানে মানুহে মানে সোনকালে উঠিব লাগে যাতে আমি শৰীৰটো সাৰ মানে ব্যায়ামৰ যোগেদি মানে আমাৰ য়োগা য়োগা কৰিব লাগে ৰাতিপুৱঠ যিমান পাৰে আপুনি খোজকাাঢ়িব লাগে তেনেকে ধৰণ
লাগে লাগে আজিকালি আপোনাৰ শৰীৰটো সুস্থ ৰাখিবলৈ হলে ব্যয়ায়াম তাৰপিছত শৰীৰ চৰ্চাটো একেবাৰে প্ৰয়োজন কাৰণ শৰীৰটো আপুনি যিমানে সুস্থ ৰাখিব সিমানেই আপোনাৰ নিজৰ কাৰণে ভাল
হয় হয় ৰাতিপুৱা যিমান পাৰে খোজ কাঢ়িব লাগে হয় হয় হয় হয় হয় নিয়ৰ গচকিব লাগে সোনকালে উঠি পেলাই তেতিয়া আমাৰ কি হয় চকু ৰশ্মি বাহে নহয় জানো
হয় সৰিতটো মানে সয়াই আৰু ঠাণ্ডা গৰম ঠাণ্ডা গৰম এনেকে মিক্স চুইছে যে আপোনাৰ এই দেখিব অলপ আগত যদি বহুত ৰ'দ থাকিব নোৱাৰি অলপ পিছতে আকৌ বতৰটো গাজি পেলাই বৰষুণ সেইকাৰণে মানে এটা উ মানে মিহলি পৰিৱেশ হৈ গৈছে ন ঘপককে গৰম ঘপককে ঠাণ্ডা সেইকাৰণে মানে মানুহ সততে বেমাৰত পৰিছে
হয় গৰমতটো মানে কেনে বেছি হৈছে মানে এতিয়া আমাৰ অসমখনত দিনক দিনে আপোনাৰ ধৰক গছ গছনি কটাটো বেছি বে বৃদ্ধি পাইছে ন কাৰণ আপোনাৰ কল কাল কি কয় কল কাৰখানা বেছি হৈছে যান জঁটৰ ভিৰ হৈছে নহয় জানো হয় হয় হয় প্ৰদূষণ বেছি বৃদ্ধি পাই গৈছে তাৰত আপোনাৰ মানুহৰ ধৰক চহৰ টাউনত গোটেই আপোনাৰ গছ গছনি নাইকিয়া হৈছে বিল্ডিঙৰ ওপৰত বিলডিং বনাই আছে তাৰ পৰা আমাৰ কিমান প্ৰদূষণ প প্লছ আপোনাৰ আমাৰ ফেক্টৰ বিলাক যিবিলাক কল কাৰখানা তেওঁলোকৰ পৰা ওলোৱা যোনবিলাক ধোঁৱা সেইবিলাকে মানুহৰ গোটেই পৰিবেশখনন মানে অজন স্তৰ মানে আপোনাৰ বৃদ্ধি াই গৈছে ন হয় হয় অৰ্জুন চৰ পৃথিৱীত মানে বৃদ্ধি পাই গৈছে গতিকে আমাৰ কি হৈছে বৰষুণৰ পৰিমণটো আমাৰ কমি আহিছে
মানে আপুনাৰ কি হৈছে ক্ষয় গ ক্ষয় কৰিছে যে অজন স্তৰৰ জোনবোৰ মানে উপ্ ওপৰত এটা লেয়াৰ থাকে লেয়াৰ টো বহুত মানে তাত বহুত ফুটা হৈ গৈছে। মানে ফুটা হৈ যোৱাৰ কাৰণে মানে সেই বিভিন্ন মানে বায়ু বিলাক তাত সোমাইছে অজন স্তৰো ক্ষয় কৰিছে এনেকে যদি হৈ থাকে মানে পৃথিৱী মানে ধ্বংসৰ মানে ফালেই গ কৰি থাকিব ন ত যিমান পাৰি আমি মানে গছ গছনি ৰুব লাগে, পলি মানে যোনবোৰাক প্ৰদূষন সেইবোৰ আমি যিমান পাৰো মানে মানে ঠিক কৰিব লাগে। এতিয় পৰা প্ৰদূষণ যদি বিনষ্ট এনেকেই হৈ থাকে গোটেই পৃথিৱীখনন ধ্বংস
হয় হয়, গতিকে মানে আমি মানে মানুহ চ জীৱশ্ৰেষ্ঠ প্ৰাণী সকলোতকেনো নকয় জানোঁ? ত' গতিকে মানে আমি যিমান পাৰো ধৰ অজ থা গছ গছনি কাটি ধৰক ঘৰ দুৱাৰ বনাব নালাগে তেনেকে। ঘন বসতি বেছি কৰিব নালাগে তাৰ ফলতো আমাৰৰমৰ বেছি উ তাপ বৃদ্ধি হয় নহয় জানো? প্লাছ আমাৰ, হয়।
ক্ষতিয়ে দেখিব পাতল নায়ে গাঁৱতো আজিকালি ঘৰে ঘৰ ঘৰে ঘৰ। আপোনাৰ তথাপিও গাঁৱত চহৰতকৈ বাৰু গাঁৱত অলপ গৰমতো কমেই তথাপিও গছ গছনি আছে কিন্তু চহৰ গুৱাহাটীৰ ঠাইততো মানুহ মৰ ইমানেইান ইমানেই গৰম ইমানেই গৰম এই গৰমত মানে আপুনি গুৱাহাটীত ফুৰিবলৈ যাব নোৱাৰে। এটা এজোপা ডাঙৰ গছ লাই বহিবল
হয়। গুৱাহাটীত আপোনাৰ দেখিব মানুহতকে অট্টালিকা বেছি, যান জঁট বিলাক বেছি, গাড়ী বিলাক বেছি। নহয় জানোঁ? তাৰ ফলত মানে আপোনাৰ পানীতো গুৱাহাটীত আপোনাৰ পানীও কম আৰু আপোনাৰ ধৰক বৃদ্ধি পাইছে ন গৰমৰ বেছিকে বৃদ্ধি পাইছে। হয় বিশুদ্ধ নহয় হয়। যিহেতু আমাৰ মানে মানুহৰ দেহত বিশেষকে পানীতয়ে বেছিকে জৰুৰী বিশুদ বিশুদ্ধ পানীয়েে জৰুৰী নহয় জানোঁ? গতিকে মানে আমি পানী তোৱে বেছিকে মানে আপাৰ দিনত সময়ও তিনিটাতকে খাব লাগে নহয়নে?
হ'লেও পানীতো খালেও মানে আমি কি কৰিব লাগ বিশুদ্ধ কৰি খাব লাগে আপোনাৰ কুহুমীয়াা মানে কুহুমীয়া তেনেকে খাব নোৱাৰিলো আপ প্ৰথম পানীতো কুহুমীয়া কৰি অলপ, টাইম থৈ দিব লাগ
হয় হয়, হয় হয় উতলাই লৈ গৰমত
আমি ফ্ৰীজত
হয়, হয় হয়, হয়।
পানীবোৰ খাব আপোনাৰ ফ্ৰিজৰ পানী পাই চা ধুই দিয়ে, গা চা ধুই দিয়ে ঘপকে গা চাটো ধুই দিব নালাগে দিয়কচোন। কাৰণ মানে বেমাৰ হৈ যায় ন অলপ টাইম ৰৈ পেলাই গা চা ধুব লাগে ঠাণ্ডা পানী খাব লাগে।
মানে মানে আপোনাৰ মানে কি কয়, উম, বাপেক মাক বা ঘৰৰ যিসকল মানে ডাঙৰ মানুহ বিলাক তেওঁলোকে মানে ৰাতিপুৱা ৰাতিপুৱা সোনকালে পোৱালিত মানে স্কুল গ'লে বা ল'ৰা ছোৱালী স্কুলে মানে গাৰ্জেনে মানে দেউতাক মাকে মানে ৰাতিপুৱাই গা টো দি নিয়মীয়া পাঠদানৰে যাব যিহেতু নহয় জানো এটা পৱিত্ৰ স্থানত, গতিকে তেওঁক ৰাতিপুৱাই উঠি গা পা ধুৱাই ধুনীয়াকে মানে পঠাব লাগে আৰু।
হ'লেও আপোনাৰ গৰমত মানে যিমানেই গা নো ধোৱক, মানে আহি পেলাই এবাৰ হলেও গা ধুবই লাগিব। দিয়কচোন গোটেই গৰমটো ঘামত মানে এতিয়া যি গৰম পৰিছে আপ আপুনি গা নোধোৱাকে থাকিব নোৱাৰে।
কমেও আপুনি ধৰ ঘৰত আহি পেলাই আধা ঘন্টা ৰেষ্ট লৈ পেলাই তেনেকে আধা ঘন্টা বহি পেলা বা পানী এজাৰ পানী এমক খাই পেলাই বা এগিলাচ পানী খাই তাৰ পিছত গাটো ধুব লাগে। পটককে আহি গাটো ধুলে আমাৰ বেমাৰো হবই আৰু বেমাৰ হলে আমি ডক্তৰৰ ওচৰত যাব লাগিব আৰু ড খৰচত গ'লে কি হ'ব আমাৰ পইচা আজিকালি যেনিবা চৰকাৰী হস্পিিতল হৈছে হলেও আপোনাৰ ধৰক কিবা এটা
সকলো বস্তু মানে যিমান খিনি পাৰিছিলো তেওঁলোকে কৰিছে কিন্তু সকলো বস্তু নাথাকিবও পাৰে কাৰণ আমাৰ বিনামূলীয়া চিকিৎসা কৰোৱা হয় হয় কাৰণ বিনামূলীয়া বুলি লেো অলপ মানে বেলেগে হয় হয় নে গতিকে মানে যিমান পাৰিছে তেওঁলোকে কৰিছে আমিও গতিকে অলপ নিজৰ সুস্থ ৰাখাত
হয় গতিকে আমি ধৰক তেনেকে ধৰক ঘৰত থাকিলে ধৰক তেনেকে ধৰক এইবিলাক ফলৰ বিশেষকে ফলৰ জুচ তুচ তেনেকে বনাই
হয় খাব লাগে আৰু ফল প্ৰায় আপুনি আজিকালিিতো মানুহৰ ঘৰে ঘৰে ফল আছে ধৰি লওক আম আছে লিচু আছে সেই মানে এতিয়া গৰমত হোৱা ফলবোৰ যোনবোৰ সাৰ প্ৰয়োগ কৰা নহয়
হয় হয়
প্ৰয়োগ নক ফল মলবোৰ নিজ নিজৰ ঘৰতে মানে কাটি কৰি পেলাই খাব লাগে
সেই মানে গৰমত মানে আমি মানে কি কৰিবলৈাগ ফলৰ তেনেকে ধৰক ঘৰতে যোনবিলাক মানে ধৰক এ উৎপাদন হৈ আছে আমাৰ ঘৰত যি আমাৰ ঘৰতে বহুত কবলৈ গ'লে বহুত কিছুমান বস্তু থাকে ন বাৰীখনত তাৰে ধৰক আমাৰ বন বন বন ঔষধৰ পৰা প্ৰয়োজন থাকে আমি মানে সেই বস্তুটো আমি কি কৰিব লাগিব বিচাৰিব লাগিব নিজে মানে ক কম ঘৰতে বাৰীখনতে বহুত ঔষধি বস্তু পোৱা যায় নহয় জানো ত ঔষধি যেনেকে ধৰক আপোনাৰ পেট ঠাণ্ডা কৰিব কলাখাৰ বা তেনেকে খাবলৈ অনা কল পুলি কল পচলা বুলি কওঁ সাধাৰণতে আমি নহয় জানো ত' সেইবিলাক বস্তুৱে আমাৰ পেটটো কিমান ঠাণ্ডা কৰি ৰাখে। যেনে তেতেলী পানী নেমু চৰবত ত' সেইবিলাক খালে আমাৰ কি হয় শৰীৰটো মানে আমাৰ যোনটো মানে এ বাহিৰা চিচতেম বা তে চলাচল কৰাত তেজৰ যোনটো মানে ৰোহিত ৰক্ত কণিকা, যোনটো আমাৰ তেজ চলাচল কৰে, সেই চলাচলটো আমাৰ ঠান্ডা হৈ থাকে, আমাৰ এনে বডিত আমাৰ আমাৰ বহুত হাইড্ৰজেন মানে বেছি হৈ যায় ন। তাৰ ফলত আমাৰ কি হয়? অক্সিজেনটো আমাৰ কমি আহে। গতিকে আমি যিমান পাৰে খাদ্যৰ প্ৰণালীটো আমি নিজে নিজেই মানে মানে চাৰিও কষে আমি নিজে বজাই ৰাখিব লাগিব। নহয় জানো?
লে আমি নিজৰ ওপৰতো নিৰ্ভৰ কৰে বহুতো। হেল্ল,
হয় হয় হয় হয় শুনি আছোঁ কওঁক।
সেয়া নিজৰ ওপৰতো নিৰ্ভৰ কৰে, আমাৰ বহুতো কথা আমি কি খাম? কি নাখাম?
হয়।
কোনটো বস্তু খালে আমি কি হব? এতিয়া আপোনাৰ যিমান পাৰি এইবিলাক বাহিৰা বস্তুবোৰ আমি পৰিত্যাগ কৰি পেলাই এই ঘৰৰ শাক -পাচলি, লাওঁ আপোনাৰ কোমোৰা, ৰঙালাওৰ এইবিলাক ঘৰতে লাগে, ভাত কেৰেলা এইবোৰ মানে ঘৰতে
হয় ব হয় হয়। বৰ্তমান বাৰু আমি ধৰক তেনেকে হয় হয়। হয়। বৰ্তমান ধৰক আমি তেনেকে ৰঙালাওঁ তেনেকে খাব নালাগে যেনিবা, গৰম যিহেতু পৰিছে নহয় জানো?
কিন্তু কম বেছি পৰিমাণে সকলোৱে খাব লাগে বাৰু এই গৰমত।
হয় হয় হয়। হয়, গতিকে আমি বিশেষকে আমি ধৰক পানী পানীটো বেছি খাব লাগে। হেল্ল' হয়। অ গতিকে আমি মানে বেছি বিশেষে পানীতটো বেছি খাব লাগে। পানীটো মানে খাই থাকিলে আমাৰ কি হয় শৰীৰতটো থ ঠাণ্ডা কৰি ৰাখে ন আৰু বিশেষকে আমি ঘৰতে ধৰক আগৰ দিনত আমি ককা আইতা আজোৰ আজো ককাৰ দিনত আমি খাইছিলোঁ আপোনাৰ মাটি কলহৰ পানী, বিশেষকৈ আমাৰ সেই পানীটো খালে আমাৰ দেহত টো শীতল হৈ থাকে।
আপোনাৰ এতিয়াওঁ বহুত ঠাই আছে, যোনবোৰ ঠাইত কি জানেনে আপোনাৰ যোনবোৰ ঠাইত মানে আমিতো সকলোৱে ইমান এফৰ্ কৰিব নোৱাৰি দিয়কচোন, সকলোৰে ইমান খিনি যোনবিলাক একেবাৰে অতি দৰিদ্ৰ মানুহ তেওঁলোকে এই ফ্ৰিজ ব্যৱস্থাটো নাই, তেওঁলোকেতো এই মাটি কলহৰ পানীয়ে খাই দিয়ক। আৰু বিশুদ্ধও হয় আৰু তেওঁলোকে সেইটোৱে কৰে।
সেইকাৰণে বহুত ভাল তেওঁলোকৰ বেমাৰ আজাৰ নাই ন। এতিয়া আমাৰ কিছুমানৰ ধৰক ঘৰত আছে। হয় হয় বেমাৰ আজাৰ নহয় এতিয়া হয়।
তকৈ বৰ
হয়।
বৰ্তমানৰ মানুহৰ বেমাৰটো বেছি। কাৰণ বৰ্তমান ব্যৱস্থাবিলাক খোৱা খাদ্য প্ৰ যাৰ নাছিলে তেওঁলোকে শলবোৰ হানে খায়। গতিকে মানে বহুত পাৰ্থক্য আছে আৰু এতিয়া মানুহবোৰ ঘপককে বেমাৰত পৰে, আগতে ন পৰে।
হয় আগতে নপৰে হয়। গতিকে মানে সেইটোৱে আপোনাৰ মানে গৰমত মানে যিমান পাৰো আমি ধৰক নিজে সুস্থ হৈ থকাাতটো মানে বিশেষকে দৰকাৰ। আমি
হয় হয় এতিয়া যিমান মানুহ পাৰে মানে খোৱা এতিয়া যিমান মানুহ অলপ শৰীৰ চৰ্চা কৰিব লাগে, যিমান পাৰে খোৱা খোৱা ব্যৱস্থাটো ওপৰত অলপ গুৰুত্ব দিব লাগে, গতিকে যাতে মানুহৰ শৰীৰটো ভাল হৈ থাকে।
হয় গছৰ তলত যিমান পাৰো আমি গছৰ বিচনী বেচি থাকিব লাগে, ঘৰত মানে তেনেকে ঘৰতে গৰমত। জাৰণি লৈ থাকিব লাগে তেনেকে ইমান লাইফ লৈ থাকিব নালাগে বাকি যিয়ে নহওক আপোনাল লগ কথা পাতি ভালে লাগিল আকৌ নিশ্চয় কথা পাতিম আমি নহয় জানো হয় হয় শুভ ৰাতি তেন্তে হলে হয় শুভ ৰাতি হয়